অ মোৰ ভাগত যে আৰু পাচটা কৰিবলৈ আহিছে পাঁচটা কৰিলেহে মানে এতিয়া তোৰ কতে দুটা হ'ল নহ আৰু তিনটা কৰিলেহে মানে হেৰিতটো চাপিত কৰিব হ'ব
তানকে জমা কৰিছ নাই ফোনটো
কৰিছো চাবমিটটো মই কৰিছো নহয় মানে মানে কিছুমান জেগৈ গৈছে যে কথা শুনা নাই কাট খাই গৈছে সেইটো কাৰণে এইকেইটা এনে গৈছে আৰু
কলে এনেই যাব তই এই ত এ বাত গৈ চাব পাৰিবি এনেকে হেৰি আছে নহয় মই পাছত মই পাছত কৈ দিম ৰ
এই হেৰিয়ত গম পাইছো এই কনফাৰেঞ্চৰ ডেক্ক বৰ্ড বুলি যে হেৰিয়ত আছিলে
অ পাছতে মুনুৱে মোলৈ ফোন কৰিম বুলি কৈছিলে মই মই লিমিত শেষ হল বুলি কলো তইনক বি মুখতে কথা পাতি আছিলো বুলি এ কি কথা পাম তাইৰ মাজত মই তোৰ তোৰ নম্বাৰটো দিছ তো ফোন কৰিব
তাই তাইক তাইক মানে ষ্টকো নিলে মাজজনী
মাধগেৰিল চখ এই তই হেৰি কৰিবি এইটো কি এ মানে ফোন কৰিলে মোৰ কতে কথা পাতিছো নকবি
অ হ'ব ৰ তই এতিয়া কৰিব দিব নাগে অকমান দেৰিকে দিবি ম মই অনলাইন আছো নে শন বে কৰিলে কৰিলে বহুত
মই তই তোৰ দুইটা নম্বৰ দি থ'ম
দুইটা নালাগে অ তাই তাই ভাগৰ
নহয় নহয় তোমে নাম্বাৰ এটা দি থাম তই এইটো ফোনকে সুধি লব কম আকৌ এইটো নম্বৰত
অহ তাই নাম্বাৰটো তাই নাম্বাৰ এটা মোৰ চৰত আছিলে এতিয়া সেইটো নাম্ব চলাই আছে নে কোনটো নাম্বাৰ চলাইছে জানো মই বতৰৰতো বেয়া আৰু কাপোৰ বোৰ আনি পেলাই আকৌ বেলেগ এজেগাত মিলি আছো জোতিকা জ্যোতিকা এব কিহৰ চ ফিফ চেমৰ
ফ ফিপচঙত পাব
তাই সেই মানে চবতে এক্সপাৰ্ট ছালীজনী পঢ়া শুনা বা ধুৰি নাচ গানৰ পৰা কামে বনাই কথা কোৱা হেৰিব নকৌ তাই ভালেই ভদ্ৰ হয় তকে এতিয়া কি হয় আৰু ত বিয়াই পাত নাই এৰিয়ে দিয়
অক লাই দিব পাতা কথাই পাতিবন লাগে ভাত পানী খালি নেকি?
ভাত খোৱাই নাই ভা বনাই থোৱাতে আছে।
অ', ছোৱাল ন কি কৈছে
ছোৱালী হঁতে আছে কি কৰিব সিহতি সিফালৰ পৰা সিফালে দৌৰিব সিফালৰ পৰা দৌৰা দৰিকৈ পাম নো কিয় স্কুলখনন ওচৰতে হালে পঠিয়াই দিবলৈ এতিয়া স্কুলখনো হ'ল দূৰ গৰম হল এ আজি বতৰো বেয়া ক কালি পঢ়ি কিনে অলপ ৰ'দ নি দিম তেনেকে স্কুলে পঠিয়া
স্কুল গ অকলে যাব জ ন ত নকলে
মাক নগলে যায় নহয়
তই নগলে যায় যায় নেকি
অ ', মই নাজানো আজিকালি- মই আনিব আনিব সময়তহে যাওঁ বতাকৰ লগত যাই আকৌ বো যায় আকৌ সৰু ছোৱালী হৈৰি যায় দুইজনীকে লগতে পঠিয়ালে আকৌ কাজিয়া লাগিব বুলি তাত ঘৰতে কাজিয়া আকৌ সেই সহঁতি ইিহঁতৰ লগতে গৈ যায় বাইেকতে ৰাতিপুৱা
কি কি কাজে আবা
ইহঁতৰ কাজিয়া কি চাবি বস্তু এটা লগতে ইজনী তেনিব সিজনীও তেনিব স্কুলতো সেই খেলা বস্তু ইজনীও টানিব সিজনীও টানিব আকৌ লাগি যাওক লপদ নে ভাঙিব এ ম মোক নিবি ত লিখে পঢ়ে মন নাথাকিলে ভাল
দুয়োজীৰ কথা কৈছো বোল কাজিয়াল লাগিব কত নাথাকিলে চাগে বিচাৰি কৰিম
অ', নাথাকিলেও বিচাৰিব থাকিলেও আকৌ থাকিব নাই থাকিলেও কাজিয়া
বোকান কি কি আছে
বৌ বিতৰ্জক চক আছে মই মেলি আছো
ভিণ্ড দোকান কে লি?
ভিন্দুৰ দোকান গলা বতৰ বৰষুণ এতিয়া দিয়া নাই দিব মোৰ এইটো নাম্বাৰ এটা শুনিছিলে কৰিলো নো মই ত মই তোক মনু নাম্বাৰ দিছিল নি অ', তাই মোলে মেছেজ কৰিছে
অ', পাছত চাবিটা ন কি মগ ক কা এটা ক আছি পাইছা থটো তি বছে ভাত বনাইছে নে কি?
ভাত বনাই হ'ল খা খোৱাহে নাই
অ', মাছ তাছ লাগিছিলে
মাছ মাছ জাল বতাই নাই।
খেলিল পানী নাই নেকি
এ আছে কোনে পাতিব এখন মায়েহে গৈ পাতিব
নিন্দকে নাজানে আ
ৰাতিপুৱা শুই দিতে আহ তাতটো জাল চাল পাতি কেতিয়া দোকান যাবলৈ ললে গা ধুইও দোকানলৈ যায়
ভাত খাই খাই জানে লৈ যায়
ভাত দাদাই লছ আজি ভাত দিবলৈও নহ'লে এতিয়া কোনেনো দিবগে জানো ভাত মানুহে নাই এতিয়া মানুহে এতি ভাত দিবলৈগে মানুহ নাইকিয়া হ'লে ৰা দিব এনে দি পঠিয়াই আজি আকৌ দি পঠিয়াই ওলও নহ'লে দাদাই চাহে পিঠাই খাই গুচি গ'ল আাত ন খালে
কেনে হয়াননেনে গৰমৰ কিনে
হয় ভাত খাবলে মন ন গলে চাহে পিঠাই খাই গ'ল আহি খামহি বুলি কলে দুইটাই চাহে পিঠাই খাই গ'ল এতিয়া ভাত দিবলে মানুহে নাই
ডৰাৰাক নৰি পজ
দাদা খাব
গলে আহিব আকৌ
উম দেৰিক আহিব চাগে আহে নে নাহে নে কেতিয়া আহিব কি ঠিক আছে। অ পাৰ্থত থৈ পেলাই আহিব তাকে দতিয়া কেতিয়াবা আহিব খাবলৈ ভাত নোকোৱাকে দিনবোৰ থাকিব পাৰে মে সিজনৰ আৱত্তি নাই মুনু কথা গম নোপাও এই দেখিবি ইয়াত এই দেখিবি কৰ'বাত ক'ত থাকেগে সিহে জানে তাৰ কোনো স্থিৰতা নাই উম
অহা নাই
ঘৰলৈ এতিয়া নাই এতিয়া এতিয়া বাৰিষা এতিয়া ক'ত ঘৰলৈ আহবলে হব
খেতি কৰে জানো সিহতৰ
খেতি সিহঁটোৰ কৰে হেৰি কয় এ গোটেইঘৰ লগ লগতে মানে এইঘৰ সিঘৰ তেনেকে সেইটো কা কৰে বোলে এজানো কি ক আ মানুহ লগাই নে কি এ নে
অ মাটি চাটি এৰিব পাৰে জানো
তাই মাটি ৰুব পাৰে এতিয়া অকলে নুৰুৱে চাগৈ লগত হেইপিনে বহুত লগ খাই
নাই কেনেকুৱা ভালনে মানুহবোৰ ফোন চোন কৰেনে সিহতৰ
কি কৰেনে
ভা ভালনেে মানুহবোৰ
এই মানুহবোৰ বহুত ভাল ফ্ৰী পোৰা
উম
ইহঁতৰ এই ডাঙৰজনী নবৈ বেছি একদম গৈ পোৱা লগে লগে কত থওঁ কি কওঁ কৰি একদম ভাল মানুহবোৰ ফ্ৰী হেৰি নহয় মানুহবোৰ ঘৰলৈ ফোন মঅই জানো কেতিয়া কৰিছিলো পাহৰিল কৰাই নাই খেতি বাতি কি জানো আমাৰ মাটি বোকা আমাৰ কাইলৈ বোকা দিব নেকি কি ক জানো
কঠীয়া তুলিছে নেকি
কঠীয়া তাকে যেতিয়া কনফাৰ্ম এ নহয় দিয় কঠিয় তুলি থলো তেন দিয়া আকৌ তুলি থম আকৌ বোকা নিদিব এখন
অ অ পানী কি বৰষুণ বৰষুণ পোৱা দিছে নেকি?
বৰষুণ নাই দিয়া। বৰষুণ নাই দিয়া কিন কিনাই আছে, বতাহ মাৰি আছে, পথাৰত মাটি চি ৰুবলে ভালে হৈছিলে এইকেইটা বতৰতে। এয়া বুকাই দিব হোৱা নাই নহয়। বোকা দিবলৈ আকৌ। আজি ইয়াৰ পোৱা বতাহ মাৰি আছে, বৰষুণ কিন কিনাই আছে। এইকেইদিন ৰ'দত ভমকত মানুহ ওলাব পৰা নাই কালিয়ে পৰখিয়ে। আজি ধুনীয়া হৈছিলে বতৰটো পথাৰত থাকিবলৈ।
ইয়াত বহুত ইয়াত আগবালে ৰ'দ দিয়ে, পিছবেলা আকৌ বৰষুণ দিয়ে, কালি বহুত ৰ'দ কালি পৰহি বহুত গৰম।
এতিয়া আমাৰ। কাইলৈ এতিয়া দিয়ে নে নিদিয়ে জানো কঠীয়া তুলি থবলেও। যদি দিয়ে তেতিয়া কঠীয়া তুলি থ'ব লাগিব আবেলি।
তেহেত সেই ৰেলিজ দিলা নে নাই মেডিকেল পাহ।
দিলে কালি ঘৰলৈ গ'ল।
এইয়াত আনিলেনে তালে নিচে?
তালে নিচে দিপাঞ্জল হঁতৰ ঘৰলে।
বি এ কমপ্লেত হ'ল জানো।
নাই হোৱা তাক উম। চুম্পী লগৰ চুম্পি দেহা আৰু বাপু। সেইকাৰণে এয়াহ
এ বিয়া হৈ যোৱাৰ পাছত এই বোৰ পঢ়া শুনা নহয়গৈ, এতিয়া ল'ৰা ছালী হ'লে ক'ত পঢ়া শুনা
তাকে আগতে আকৌ ৰেগুলাৰ ক্লাছ নকৰিলে সেই নাম্বৰ ইন্টাৰনেল নাম্বাৰ এটা দিয়ে নহয়। টো দিয়া নম্বৰ কি কয় জানোঁ?
প্ৰতিখন কলেজত ইমান হেৰি নাই প্ৰিন্ঞ্চিপালৰ লগত পাতিলেই হ'ল দি দিব।
হ'লেও আজিকালি আছে ষ্ট্ৰিং হ'ল আগৰ ধনাকে আগতেও দি নিদিয়ে কতনো দিয়ে। এতিয়া আমাৰ ৰুনুৱে দেখোন আৰু কি কৰিলে জানো তাইহে বেগ লাগিলে।
সিহঁতৰ সেই মাষ্টাৰ বোৰ বেয়া।
আৰুপাৰ ইহঁতৰ ইমান টেনচন নাই মোবাইল চোবাই চাই থাকিব লাগে আৰু নপহিলেও হ'লেও হয়।
ৰুণয়ে ফোনচোন কৰে নাই কৰিছে নাই?
অ' তাই কৰিছিলে পৰখি মোক তেতিয়া।
পৰীক্ষাত দেখোন বেয়া হ'ল বুলিয়ে কৈছ দেখোন, পঢ়া একো নাহিলেই বোলে।
পঢ়া ভিতৰতো ক'ব আহিব ন সেইবিলাক মাথা খটুৱাব লাগিব। ইমান সহজ পৰিক্ষা নহয়টো বি এডৰ। মাথাটো অলপ খটাব লাগিব যে এই বস্তুটো এইটো পৰা এইটো হ'ব। মই চাইছিলো পেপাৰখন মই নপঢ়াকে মোৰ ভালেখিনি শুদ্ধ হৈছে। মানে মই এনে কৈ চাইছিলো মানে তাই পৰা পেপাৰ খিনি লৈ
অহ'।
মানে মই কে তা‌‌য বিশ ন বিশটা মানলৈকে কৰিছিলো, বিশটা মানলৈকে কৰওঁতে মোৰ মানে দহটা মান শুদ্ধ দহটা মানে বাৰটা মান শুদ্ধ হৈছে।
তাতে নিগেটিভ মাৰ্ক আছে নহয়?
নিগেটিভ মাৰ্গ আছে। এ নপঢোৱাকে দিব নোৱাৰি। তথাপিতো মানে এনেক মানে আইডিয়া এটা আহে ন এই বস্তুটো এইটো নহয় এইটোহে হ'ব। এতিয়া আমাৰ নেট পৰীক্ষাও কিমান ডাঙৰ পৰীক্ষা সেইটো। সৰ্বভাৰতীয় পৰীক্ষা, কিন্তু তোৰ পঢ়া ইমান খোবা কিতাপ পঢ়ি পঢ়িও। এটাও প্ৰশ্ন নাহে, পঢ়াৰ পৰা সেইটো ৰিলেটেডে কুৱেশচন বোৰ হে আহে নয় এইটো
এ তই ত সৰ্বভাৰতীয় হ'লে তো আছামিজ তো সৰ্বভাৰতীয় নহয় নহয় আছামিজখ বহল
অ', অক-অকল আমা-আছামিছৰ হলেওতো সেইটো বস্তুটো হেৰিয়ে কাটে এ ইউ জি চি পৰাহে আহে পেপাৰ তোমাৰ অসমৰ হেৰীয়ে না কাটে নহয়।।
তাত বটা মাৰি আছে নে কি নো?
উম।
হৰ-হৰাই আছে।
এবা কেনেকুৱা টান পেপাৰ আহিছে ঔ নিটৰ। আগৰ ইমান আগৰ এইবাৰ বহুত টান আহিছে। কি হয় জানো ৰিজাল? তাকো পোৱালো জেনেৰেল। এতিয়া আইডিয়া কৰি-কৰিয়ে উত্তৰবোৰ লিখিবলগীয়া হৈছে পঢ়াৰ ভিতৰত এটাও অহানাই। ভিতৰত চব আইডিয়া কৰি এইটো এইটো নহয় এইটোহে হ'ব এনেকৈ মাথা খটুৱাই-খটুৱাই মূৰটো
তাৰ আগত যে মোনুয়ে ফোন মেছেজ-চেচেজ কৰি কথা পাত।
হ'ব দে আৰু।
উম।